হেল্ল'!
নমস্কাৰ, নমস্কাৰ! খবৰ ভালে আপোনাৰ?
আছোঁ, আছোঁ।
তো, অঁ ভালে। আজি আপোনাক ফোন কৰিলোঁ এইকাৰণে, আজি আমি খাদ্যৰ বিষয়ে অলপ আলোচনা কৰিম।
হয়, হয়। এইটোতো দৰকাৰী বস্তু, কওঁক।
হয়, ত' আমি দৈনন্দিন জীৱনত মানে দৈনন্দিন আমি কি কি খাদ্য উ খায় আছোঁ সেইটোৰ বিষয়ে আলোচনা কৰিম আমি ৰাত ৰাতিপুৱাৰ পৰা মই মানে ৰাতিলৈকে কি কি বস্তুৰ ওপৰত উ কি কি বস্তু খাওঁ, সেইটোৰ বিষয়ে আলোচনা কৰিম।
হয়।
ত' প্ৰথমতে আপুনি মৰ ৰাতিপুৱাৰ এ মানে কোনটো বস্তু টো খায় ভাল পায়?
মইতো ধৰক ৰাতিপুৱা, এতিয়া ধৰক বেমাৰ আজাৰ না বহুত।
হয়।
অলপ চাই চিন্তি খোৱাই ভাল। এতিয়া ধৰক মই ৰাতিপুৱা উঠি ব্ৰাছ-থ্ৰাছ কৰি ধৰক, অলপ গৰম পানীৰ লগত লেবু পানী খায় দিওঁ।
উম।
অ লেবু পানীটো তাৰমানে আপোনাৰ ৱেট কমাত বহুত মানে হেল্প কৰে উপকাৰ হয়, উপকাৰ কৰে বহুত। নেক্সট টাইম ধৰক আধা ঘণ্টাৰ পিছত ধৰক চাহ জলপান কৰোঁ ঘৰত বনোৱা বস্তু দি। মই বাহিৰা বস্তু নাখাওঁ এক্সুৱেলি।
হয়।
ধৰক লাল চাহ আদা দি অলপ ঘৰত যি বনায় আৰকি বনোৱা বস্তু থাকে। হয়তো কেতিয়াবা ৰুটি, কেতিয়াবা মুড়ি, কেতিয়াবা চিৰা। মই, এই উম মই দৰাচলতে পেকেটিং বস্তু বিলাক নাখ খাওঁ বজাৰত। আজিকালিতো গমেই পায় বেমাৰ আজাৰ না বহুত, হয়।
শৰীৰৰ কাৰণে আমাৰ বহুত ক্ষতিকাৰক হয়।
হয়, হয়, বহুত বহুত বেয়া, বহুত বেয়া।
তাৰমানে বেমাৰ আজাৰ বিলাক সেই খোৱা বস্তুৰ পৰাই হয়।
উম
সৰু, সৰু বাচ্ছাৰ পৰা আৰম্ভ কৰি ডাঙৰ মানুহ।
দেখা গৈছে যে আমি মানে বজাৰৰ, মানে কিছুমান মানুহ আছে বৰ্তমান চহৰ অঞ্চলতো বাদে দিয়ক, আমাৰ গাঁও অঞ্চলত এনেকা টাইপৰ পৰিয়াল কিছুমান, আহি হৈছে। যে মানে সিহঁতৰ এটা মানে প্লান হৈ, আ প্লান কৰে যে আজি আমি ঘৰত বস্তু, ভাত নবনাওঁ, আমি কিবা ৰেষ্টুৰেণ্টত যাই কিনি খাওঁ। আচলতে ৰেচ ৰেণ্টৰ যিখিনি বস্তু আমি ফাষ্টফুড বিলাক যে খাওঁ, এইখিনি আমাৰ কাৰণে কিমান ক্ষতিকাৰক হ'ব পাৰে।
হয়। বহুত, বহুত, বহুত ক্ষতি কাৰক।
তাত যিবিলাক মচলা, যি-যিবিলাক মচ চলা ব্যৱহাৰ কৰে, সেইটো আমাৰ কাৰণে বহুত ক্ষতিকাৰক হয়। কাৰণ আমাৰ যে, ব-বৰ্তমান দেখা গৈছে যে আমাৰ অঞ্চলৰ যি মানুহৰ, চবৰে এটা বেমাৰ বেছিকে দেখা দিছে কি গেষ্ট্ৰিক।
গেষ্ট্ৰিক, ডায়েবেট
ফেটী লিভাৰ, মানে এইখিনি বেমাৰ ক, একচুৱেলি মছলা জাতিৰ খাদ্যৰ পৰাহে আমাৰ হৈ আছে।
হয়, হয়।
তাৰপিছত আমাৰ যে ট্ৰাইবেল মানুহ বিলাক যে-যেনেকে খাই মানে বস্তু বিলি বইল কৰি খায়। সিহঁতৰ কিন্তু ইমান বেমাৰ-আজাৰ দেখা নিদিয়ে, কিন্তু আমাৰ মানে আমাৰ যিবিলাক মানুহে মছলা বেছি খায়, সেইখিনি মানুহেৰে বেছি এনেকে গেষ্টিক ফেটী লিভাৰৰ বেমাৰত
হয়, আজিকালি ধৰক বেমাৰত মানে প্ৰাথমিক মানে, মানে ট্ৰিটমেণ্ট ল'ব গ'লেই, প্ৰথমে গেষ্ট্ৰিক পিছত চুগাৰ, তাৰপিছত ধৰক আপোনাৰ এই ফেটি লিভাৰৰ প্ৰব্লেম বেছিভাগ মানুহেৰে সৎ কৰা, নাইণ্টি পাৰ্চেণ্ট মানুহেৰে এই বেমাৰ আজিকালি। তাৰমানে এইবিলাক একচুৱেলি দৰাচলতে ধৰক খ-খোৱা, খোৱা খাদ্যৰ পৰাই হয়, বজাৰত ধৰক আজিকালি চব ব-বস্তু মানে, ৰেডিমেড বস্তু না। আপোনাৰ বইলাৰটো ভাবক। আপুনি পঞ্চল্লিছ দিনত, পঞ্চল্লিছ দিনত হয়। পঞ্চলিছ দিনত ধৰক ব্ৰইলাৰ এটা চাৰি পাঁচ কেজি বনাই দিয়ে, মেডিচিন, একমাত্ৰ মেডিচিনৰ দ্বাৰাই হয়নে, নাই?
হয়, হয়।
আপুনি ডিম এটা বনাই দি আছে, এক দিন দুই দিনতে প্ৰডাকচন কৰি দি আছে।
এই যে চাওক, এই-এইটো চাওক এই যে চল্লিশ, পচল্লিশ দিনতে এটা ব্ৰইলাৰ মেচৰিত কৰি কেনে আমাক খোৱাই আছে, তাত কিমান বিষাক্ত, বিষাক্তত মেডিচিন দি আছ ছে। সেইখিনি মেডিচিন আমি, আকৌ আমি খাই আছো।
কল্পনা কৰিব নোৱাৰি, কেনেকুৱা বেয়া বস্তু।
এইখিনিত হ'লে, তেনেহ'লে আমাৰ শৰীৰটো কেনেদৰে আৰু মানে হেৰি
এইটো দৰাচলতে তাৰমানে মোৰ মতে তাৰমানে, অলপ সজাগতাৰ দৰকাৰ আছে। আমি সজাগতা ধৰক, ফাৰ্ষ্ট টাইম ফেমিলিৰ পৰাই ল'ব লাগিব, নিজৰ ফেমিলি নিজে মানে বচাব লাগিব, প্লাছ অলপ সচেতন হ'ব লাগিব। তাৰপিছত ধৰক, ওচৰে চুবুৰীয়া মানুহবিলাকক অলপ ক'ব লাগিব, যিমানখিনি পাৰে হয় না, আমি যিহেতু গাঁৱত থাকোঁ।
হয়।
মানে খেতি-বাতিটো মাটিটো চবৰে আছে, কম আৰু বেছি হয় নে নাই।
আজিকালি যিখিনি বস্তু আমি বজাৰৰ পৰা চাক চব্জি বিলাক কিনো সেইখিনি বস্তুত দেখা গৈছে যে বেছি ভাগেই ফাইটিলৰ ফাইটিলাইআৰ ইউজ কৰি আছে মানে বিছাক্ত, বিছাক্ত মানে মেডিচিন ইউজ কৰি আছে সেইখিনি আমি খাই আছো। সেইখিনি আমি এভইড কৰি কিনে আমি যদি ঘৰতে নিজে কিবা ৰাছায়ানিক মানে অৰ্গেনিক পদ্ধতিৰে আমি যদি খেতি-বাতি কৰিব পাৰো অ' আমাৰ যিখিনি দৈনন্দিন বচ তোলা আমাৰ শাক-পাচলি লাগে এইখিনি যদি আমি নিজে ঘৰত বনাই খাব পাৰো তেনেহ'লে তেনেহলে মই ভাবো আমাৰ অলপমান সহায় হ'ব বা আমাৰ শৰীৰ অলপমান ভাল হ'ব হয়।
কৰিব পাৰে। ঘৰতে কৰিব পাৰে যিহেতু আমি গাঁৱত থাকোঁ হয়নে নাই? গুৰুৰ সাৰ আছে গুৰুৰ সাৰটোটো এক নাম্বাৰ ন?
হয়, হয় তাৰপিছত আমি অৰ্গানিক, অৰ্গেনিক ভাৱে আমি য'ত তোমান ৰাজ এইয়া সাৰ উৎ উৎপাদন কৰিব পাৰো মানে যেনেবা গৰুৰ, গৰুৰ পেলনীয়া গোবৰ খিনি কেচুৱা আ জীৱ-জীৱমৃতু বুলি কয় যিটো জীৱমৃত আমি নিজেও ঘৰতে প্ৰস্তুত কৰিব পাৰো সেইখিনি যদি আমি মানে আমাৰ শাক-পাচলি কিবা গাৰ্ডেনৰ যদি ইউজ কৰিব পাৰো তেনেহলে এই আমি দোকানৰ পৰা যিখিনি মানে ঔছোধ মানে সাৰ কিনি আনো তাতকে বহুত গুণে ভাল এইটো মানে যিটো জীৱমৃত বুলি কয়।
হয়, হয়, হয়।
অ'
খোৱা খাদ্যৰ পৰাই আজিকালি মানুহৰ নানান ধৰণৰ বেমাৰ আজাৰ না বাচ্ছাবিলাক ধৰক এই গেষ্টিক, এই বোলে বমি এই বোলে মানে উম, মেলেৰিয়া এই বোলে জণ্ডিছ
সৰু, সৰু ল'ৰা-ছোৱালীৰ যে এইবিলাক যে বেমাৰ গেষ্ট্ৰিক যে হৈ আছে কিহৰ পৰা জানেনে? সেইবিলাক মানে যে স্কুলত যে টিফিন, টিফিন লে যে লৈ যায় সিহঁতে গাৰ যেনে বিলাকে কি কৰে মানে ঘৰত ভাত বা কিবা এটা বনাই দিলে নিদিয়ে সেইটো কৰে কি স্কুলত লৈ আহোতে ব-বজাৰৰ পৰা কিবা পুৰি কিবা দোকানৰ পৰা কিবা পেকেটিং বস্তু সেইখিনি কিপিনৰৰ কাৰণে স্কুলত দি দিয়ে। মানে যেতিয়া স্কুলে যোৱাৰ পিছত
এইবিলাকতো আৰু এইবিলাক দি দিয়ে হয়।
মানে গোটেই দিনজে নোখোৱা তাৰ পিছত যদি বাৰটা বজাত যেতিয়া এই যে লেষ্ট হওক বা তোমাৰ মেগী চেগি যি হওক যিখিনি খাই দিয়ে খোৱাৰ লগে, লগে সেইবিলাক কি হয় যে মানে হয় খোৱাৰ লগে, লগে সেইখিনি গেছ, গেছ হৈ যায়।
হয়, হয়।
এচিড হৈ যায়। ইয়াৰ পৰাই আলচাৰ, গেষ্টিকে, ফেটি লিভাৰ ইয়াৰ পৰাই উৎপন্ন হয়
হয়। বাচ্ছা বিলাকক একচুৱেলি আমি নিজে গাৰ্জেন বিলাকে এইবিলাক সজাগ হ'ব লাগিব স্কুলত আহাৰ সময়ত টিফিনবিলাক বিশেষকে ধৰক আপোনাৰ এই ফ্ৰিজৰ ফ্ৰিজত ৰাখা বস্তু ঠাণ্ডা পানী বা ক'ল্ড ড্ৰিংকছ বা মেংগ' জুচ ফ্ৰুটি কিবা কিবি আছে নহয়।
হয়।
সেইবিলাকৰ পৰা অলপ আঁতৰত ৰত ৰখাই ভাল।
যে কৈছা মানে জুচবিলাক যে কৈছে ইয়াত যে কালাৰটো দিয়ে না সেইটো কিন্তু মাৰাত টোপ কালাৰ হয় ইয়াৰ পৰা কিন্তু আমাৰ শৰীৰত ৰোগ মানে কেঞ্চাৰৰ দেখা দিব পাৰে। এই কে ৰংবিলাক মাৰাতোক
হয়, হয়।
কাৰণ এই এই যে ৰ' যে যেনেবা ষ্ট্ৰিং এটা আছে। ৰঙা, ৰঙা কালাৰৰ হয় সেইটো যেতিয়া আমি মানে সেৱন কৰোঁ। তাৰপিছত কিন্তু এইটো মানে আমাৰ মলবিলাক যে ওলাই যাব তেতিয়া কিন্তু কালাৰিং নওলায় কি হয় ৰংখিনি পেটত থাকি যায়, এই এই ৰংখিনি আমাক কি কৰে কেঞ্চাৰ, কেন্ঞ্চাৰ লৈ ৰূপান্তৰিত কৰে।
মইতো মানে সঁচা কথা ক'ব গ'লে মই ঘৰত
উ
মানে দৰাচলতে মানে মাহত ত্ৰিশ দিনত মাহ নহয়।
হয়।
মই বিশ দিনেই নিৰামিষ মানে মই ঘৰতে বস্তু বাহিনীবিলাক মানে কৰি লৈছোঁ যিমানখিনি পাৰোঁ, ধৰক জ্বালা মানে উম, মৰিচৰ পুলি দুটা।
মিট ৰেডমিটটো এভইড কৰিব লাগিব মানে
হয়, ৰেডমিটটোতো আৰু বেয়া বস্তু হয়, ৰেডমিট সেইটো আৰু বেয়া বস্তু মই যিখিনি পাৰোঁ আৰু কিনা মই যিখিনি পাৰোঁ মই যিখিনি পাৰোঁ তাৰ মানে ঘৰতে মই ঘৰুৱা ঘৰত বনোৱাই বস্তু। গোবৰ সাৰৰ। খাই যি সোৱাদ মানে নিজৰ হাতৰ বনোৱা বস্তু, বহুত টেষ্টি, বহুত টেষ্টি, আপুনি মাছ-মাংস খাব নালাগে।
উম।
সপ্তাহত দুদিন বা তিনিদিন হ'লেও মানে শাক পাচলি খাব লাগ
হয়, ৰেডমিটটোতো ক'লে আপুনি ৰেডমিটটোতো আৰু বেয়া বস্তু। বেয়া বহুত বহুত বেয়া বস্তুটো। প্ৰেছাৰৰ কাৰণে বহুত বেয়া, ফেটি লিভাৰৰ কাৰণে বহুত বেয়া।
আমাৰ মানে দৰাচলতে এইবিলাক বস্তু নহয় মানে গাঁৱত গাঁও এৰিয়াত শিক্ষিত সমাজ বা অলপ শিক্ষিত যুৱকবিলাক ওলাই আহি
এইটো এৱাৰনেছ কৰিব লাগে মানে সজাগতা সভা পাতিব লাগে।
সজাগতাৰ দৰকাৰ আছে তাৰমানে আমাৰ ধৰক আমিতো গাঁৱত থাকোঁ না। গাঁৱত বহুত মানে নিজকে নিজে ছেভ কৰি চলিব পাৰি বহুত কিছুৰ পৰা।
হম, হম। আমাৰ এইখিনি বহুত সজাগতা কৰিবলগীয়া আছে কাৰণ আমাৰ মানুহখিনি মানে আজিকালি ইমান এলহীয়া হৈ গৈছে মানুহখিনি যে মানে বস্তু খিনি নিজে যে ঘৰত এটা শাক পাচলি উৎপাদন কৰিব, সি তাত মানে নাযায়। খালি বজাৰৰ ওপৰত নিৰ্ভৰ হৈ আছে আমাৰ মানুহখিনি, হয়। আমাৰ মানুহ বেছিভাগেই বজাৰৰ ওপৰত নিৰ্ভৰ, মানে চব টাইমৰ ভিতৰত, মানে অতি কম সময়ৰ ভিতৰত কোনটো বস্তু পোৱা যায়। তেনেকে মেগী এটা, মেগী এটা কি কৰে, দুই মিনিটতে ৰেডি হৈ যায়। কাৰণ আমাৰ মানুহ খেনি ৰাতি দেৰিকে মোবাইল চাব, দেৰিকে শুব। উঠোতে টাইম হৈ যায়, উঠি কেনে স্কুলত টাইম হৈ যায়, মানে শৰ্ট টাইমৰ ভিতৰত কোনটো বস্তু পোৱা যায়, মেগী এটা বনাই দিব দুই মিনিটত। ডিম এটা মামলেট কৰি দিব, দুই মিনিটত। মানে চৰ্ট টাইমৰ ভিতৰত যিখিনি বস্তু হয়, সেইখিনিৰ ওপৰত আমাৰ মানুহ নিভৰ্ৰ হৈ হৈছে বেছি। ত' এইটো আমি কেনেকে আঁতৰাব পাৰি, ইয়াৰ কাৰণে আমাৰ কিছু এৱাৰ্নেছৰ দৰকাৰ আছে।
আছে, আছে, ঠিক আছে বাৰু ডাঙৰীয়া, আজিৰ কাৰণে তেতিয়াহ'লে ৰাখিছোঁ, নেকি। পিছত কেতিয়াবা কথা পাতিম, ক'লো আজিৰ কাৰণে ৰাখি দিছোঁ।
ঠিক আছে হ'ব।